অ মই এনেই তাৰ ভাত খাইছো। মই এনে ভাত উঠিছো তুমি
অ মইও এয়া ভাত বনাব দি পেলাই এনে বাগৰি আছো বাৰু।
আচ্ছা আচ্ছা আৰু কি খবৰ।
উম ভাল ভাল তোমালোকৰ।
আমাৰ বাৰো ভালেই দিয়া। কি মাত্ৰা ভা মত্ৰা ভাল।
অ ভাল ভাল তোমালোকৰ ঘৰত ভালেই।
অ চবৰে ভালেই দিয়া।
অ তাকে এতিয়া কি কৰি আছা বৰ্তমান।
মইতো এতিয়া গান শুনি আছিলো কি কৰিবা আৰু ইমান গৰমত।
অ বাকী গমটো দিছে ন।
এইটোয়ে বহুত গৰম এইকেইদিন বহুত গৰম দিছে আকৌ আমাৰ ঘৰৰ ফেনটো বেয়া। হল জানো কি হ'ল মানে চলা নাই ন। গোটেইখিনি ফেন চল লাইটৰ একো কামেই কৰিব পৰা নাই।
আতছা কিফালে লাইনতটো অহা যোৱা কৰি আছে নেকি।
অ লাইনতটো মানে অহা যোৱাও নহয় মানে আমাৰ জানো কি হল। টো বেয়া হ'ল নেকি লাইট আছে হা কিন্তু তোমাৰ ফেনটো।
আতছা আতছা।
অ
এনেই এতিয়া তুমি কিবা ব্যৱসায় কিবা বিজনেচ চিজনেচ কৰা নেকি।
বিজনেছটো মই কৰোঁ বাৰু এইটো। কলেজটো খতমহল ত মানে মই ভালকে গান গাব জানো ন।
আচ্ছা গান গো গান গোৱা মানে তুমি।
অ মই গান গাওঁ ত গায়ক মনে মই। খৰু খৰু অ চ'। অ এনেই কিবা সৰু মৰু কনচাৰ্ট হলে কিবা ফাংচন হলে গান গাব দিয়া আৰু মোক। সে আৰু মানে অ ষ্ট্ৰেট প্ৰগেম কৰো বাৰু মানে অকলে নকৰো লগৰ বিলাকো আছ। বাৰে বাৰে কে গান গা
মানে সৰু সুৰাকে ব্ৰেইন এটা আছে আৰু তোমাৰ ন।
অ সৰু ব্ৰেণ্ড এটা আছে মানে চবে এটাই গিটাৰ বজাব জানে, এটাই কি বৰ্ড জানে, বুজিছা এটাই হাৰমনিয়াম আৰু মই গান গাওঁ মানে তেনেকে কৰো।
আচ্ছা এনে কি কি গান গোৱা?
এনে মই গাওঁ বাৰু এনে জুবিন দাৰ গান বিলাক।
উম।
গান গাওঁ হিন্দী গানো গাওঁ এ আকৌ ইংলিছ গানো গাওঁ মাজে মাজে।
আচ্ছা এনে অহঁ, এনে কি কোনটো ভা ষা গান গাই ভাল পোৱা তুমি?
মইতো এনেইতো আমিতো অসমীয়া মানুহ নহঁ তেনেহলে মই অসমীয়া গানটোয়ে বেছি ভাল পাওঁ মানে বেছি প্ৰেফাৰ কৰো আৰু বেছি ফাংচন বিলাকতো অসমীয়া গানেই চলে আৰু
আচ্ছা আচ্ছা এইবাৰ বহাগ বিহুত তুমি কেইখনমান ফ পফমেনচ মাৰিলা
এবাৰ ব'হাগ বিহুতোৰ বহুত পাৰফৰ্মেঞ্চ আছিলে তোমাৰ মানে ভাবি লোৱা সাতটা মানে আছিলে। একেদিনত তিনিটা কৰিছিলোঁ জানা।
মানে একেদিনাখনে তিনিটা প্ৰগ্ৰেম আছিলে
সেইদিনাখনে তিনিটা প্ৰগ্ৰেম আছিলে আমি কেনেকে মেনেজ কৰিছোঁ আমাৰ টিমটোৱে আমিয়ে জানোঁ আৰু।
আচ্ছা।
উম।
আচ্ছা ঠিকেই আছে বাৰু। জানে মানে সেইফালৰ পৰা তোমাৰ এটা এটা মোৰ টোতেলি আৰু ক'ব গলে এটা ইনকাম চৰ্চ হয় আৰু নহঁ
অ এটা ইন ষ্টু মানে আহি যায় আৰু মানে যেনেকুৱা এটা আমি কাৰণে লাগে নহঁ
অহঁ
ইমান তোমান আহি যায়
আচ্ছা
এইটোৱে বাকী তুমি গোৱা নে? তুমি গান চান গোৱা নে বাৰু?
গান গাওঁ তেনেকে মানে ষ্টেজ প্ৰগ্ৰেম কৰা নাই বাৰু লোকেল বিলাক উম এটা আছে মোৰ এটা ব্ৰেনড বনোৱা কিন্তু এতিয়ালৈকে পৰা নাইগৈ বাৰু মই নিজৰ এটা ব্ৰেণ্ড খুলিম বুলি ভাবি থৈছোঁ।
আচ্ছা আচ্ছা এনেই মানে তুমি আমাৰ ব্ৰেণ্ডতে আহিব পাৰাচোঁন।
আচ্ছা তোমালোকৰ ব্ৰেণ্ড নহঁ
অ আমাৰ ব্ৰেণ্ডতে আহিব পাৰা তুমি সেইটোৱে তুমি কিবা ইনষ্ট্ৰুমেণ্ট বজোৱা নে, নে কি গানে গোৱা খালি?
ইনষ্ট্ৰুমেণ্ট মানে মই নেগেৰা বজাওঁ। মই মানে কালচাৰেল গ্ৰুপত আছিলোঁ বাৰু। তাৰ পিছত নেগেৰা বজাও, দবা বজাওঁ। তাৰপিছত মাজে মাজে এইটো কি কয় ঢোল বুলি কয় ঢোলটো মানে ইমান ভালকে নাজানো বাৰু মানে মিলাই লওঁ আৰু
অ আচ্ছা আচ্ছা অ ঠিক আছে আমিও বাৰু নেগেৰা বজোৱা মানুহ বিচাৰি ফুৰিছিলো। আমাৰ গ্ৰুপটোতে তুমি আহিব মই ব্ৰেনডটো জইন কৰা ভালে ইনকামটো আহি যায় তোমাৰ মানে নহ এটা মানুহৰ কাৰণে
অ আমাৰ তোমালোকৰ কালচাৰেলি হিচাপে কৰা নেকি
অ কালচাৰেলি হিচাপে কৰো মানে তোমাৰ ভাবি লোৱা যেনেকে কিবা এটা অসমীয়া প্ৰগ্ৰাম হৈছে আমাৰ বিহু নহলে ভাওনা এটা হৈছে নহলে ফাংচন এটা হৈছে অহঁ চউ এতিয়া অহঁ আৰু তোমাৰ কি কয় বাকী যেনেকে নেপালী কিবা এটা হৈছে সিন্দৰ ৱৰ্ড কালচাৰ তেতিয়া মানে আমাকো মাতে আমি মানে নেপালী গানো গাওঁ নহঁ মানে চবে আমাক পায় আৰু মানে আমি গানা গাওঁ বড়ো নাগাও তহঁ মানে সেইয়াই আৰু তেনেকুৱাই কাম বিলাক চলে যিমান কামত মাতে পইচা দিব মানে ভাবি লোৱা ম কালচাৰ যেতিয়া ফেষ্টিভেল বিলাক হয় ন তেতিয়া মানে আমাৰ। তাৰপ কি কয় আহ কমচে কম প বিশ হাজাৰ মান পাই যায় আৰু। বাতছতে।
হা।
পোন্ধৰ টো বিশ হাজাৰ মান পাই আৰু তেতিয়া মানে বিহু চিহু হত
আচ এটাৰ ন
তাই মানে পোন্ধৰ বি আছে ঠিকেইেতো আছে ন এতিয়া সৰু মৰা ব্ৰেণ্ড আৰু গাই আছো।
উম বাকী ময় তেনেকে বাৰু এক। ভাওনা ৰাস চাসে মাতে বাৰু গাবলৈ।
অ আচ্ছা তুমি, ৰাখো কৰা নেকি?
অ অ ন গান ধে গান দে অ।
আচ্ছা তুমি গানে গোৱা ন। আচ্ছা ঠিকে আছে বাৰু। মই তোমাৰ ষ্টেজত পাৰফৰ্ম কৰোতে মানে গান গাওঁতে মানে মাজে মাজে ভাগৰ লাগি যায় ন তু মানে এটা। গায়ক এটাও লাগিছিল তুমি আহিবা নেকি?
আহ আহিব পৰা যায় বাৰু। তোমাক মই কন্টেক্ট কৰিম বাৰু।
মেনে।
অহ অহ তুমি। তোমালোকৰ যদি তেনেকে ধৰা খালী আছে তেতিয়াহ'লে যাব পাৰো বাৰু। নেকছ পিছৰ পৰা বেলেগ কথা নাই।
তুমিতো আহিব গইে পাৰা মই তোমাক মাতি আছো আৰু চিনাকিও ন তুমি।
অ।
স আহি যাবা আৰু একেলগে কাম কৰিম ন, পইচা আহিব।
তাক সেইটোৱেই আশা কৰো বাৰু মই। তোমালোকৰ লগত গাই পলে বা বজাই ভালে লাগিব যেন পাইছো।
ভালেই হ'ব বাৰু একো কথা নাই বাকী তুমি এনে স্পফাই গানাবলাক খোল নে। স্পটিফাই গানবিলাক শোলানে।
অ স্পটিফাই অ এপটো।
অ এটোত গান বিলাক শুনা।
উম গান গ শুনো বাৰু।
আচ্ছা আচ্ছা ঠিক। ঠিক আছে কি গান এইটো।
ফোন বেছিকে। তাৰপিছত অ জুবিন দাৰ গান আৰু বাকী বৰগীত বিলাক অলপ শুনো মানে। অ জুবিন দাৰ।
আচ্ছা আচ্ছা এনে তুমি সেইবিলাক ভাগৱত পাঠ পঢ়া নেকি এনেই।
ভাগৱত পাঠতো পঢ়া নাই বা আজিলৈকে কিন্তু সুৰতটো জানো আৰু পঢ়া।
অ আচ্ছা ঠিকে আছে বাকী মই মানে আমাৰ ভাগৱত, পঢ়িবও মাতিছে ন ত মানে সেইটো। সেইটোৱে শিকি আছো মানে কেনেকে পঢ়ে কেনেকে খুৰটো টানে সেইটোৱে শিকি আছো।
অ, ভাৰতবৰ্ষতো মানে ইমান টান নহয় আৰু ইমান। সহজো নহয় বাৰু মিডিয়াম হয় আচলতে, ত পৰা যায় মানে। গাই থকাৰ কাৰণে এটা নৰৰ্মেল হৈ যায়, যিবিলাকে নাগায় সিহঁতৰ কাৰণে নাজানো। বাট যিবোৰে গান গাই থে সিহঁতৰ কাৰণে অলপ মানে, সহজ হয় বুলি ক'ব পাৰো। আহ তোমাৰ কাৰণেও সহজেই হ'ব। যিহেতু তুমি গান গাই থাকা ন।
অ সেইটোৱে চাও এতিয়া।
এটাই ভাল তাত মানে লাহে লাহে, সুৰটো টানিব লাগে ন, ত সেইটো মানে বেচত মিলি যায়। টো।
আচ্ছা অ সেইটোয়ে ন, কেনেকে লাহে। কৈ টানিব লাগে আৰু কোনোবা কোনোবা জোৰকো টানিব লাগে ন।
অ সেইখিনি মানে মিলি যায় স্কেলটো আৰু বাকী পাৰা যাব, তুমি পাৰিবা। তুমি গান গোৱা ন সেইকাৰণে। চম পাৰিব লাগে। কেতিয়ালৈ আছে মানে এনে ভাগৰ পাত বিলাক?
এনে অ ইনভিটেশচন দিছে বাৰু। কিন্তু আমি এতিয়াতো কৰিব নোৱাৰো ন আৰু ভগৱানৰ কামনাও কৰিব নোৱাৰি ন। সেইকাৰণে মানে আমি শিকি আছো। বস্তুটো মানে আছে এমাহ মান আছে, এমাহতে শিকি যোৱাটো হ'ব ন?
হ'ব হ'ব হ'ব উম হ'ব। কাৰণ গাই থকা ন, তোমালোক স্কেলটো খালি মিলাবা টনটো মিলাবা।
অ সেইটোয়ে মানে অ সেইটোয়ে গানটো জানো মানে বাচ সুৰটো মিলাব নাজানো। সেইটোয়ে আৰু সেইটো শিকিব লাগিব আৰু ন, ভাগৱতৰ বেলেগ
আহ ভাগৱত বেলেগ কৰে। এই এনে ইউটিউবত টো পায়ে ন স্কেলবিলাক, ত তাৰ পৰাও অলপ মিলাই চাবা।
অ হ'ব দিয়া মই চাম আৰু। ইউটিউবতে ইবিকোন বৰ্তমান আৰু
হা হা?
জন ইউটিউবাৰ পাই শিকো আছো। বাকী আমাৰ কাকাজনো ভাগৱত পঢ়ে ন।
অ অ অ অ বেছিকে ককা মানুহ বিলাকৰ উপৰত শিকিবলৈ ভাল
অ সিতে মানে শিকাই আছে, মোক ককাজনে মোক কৈছো কেনে অলপমান শিকাই দিয়ক বুলি। শিকাই আছে আৰু
গান গাব সেইটোৱে।
অ সিহঁতে মানে, গাই থাকিলে মানে সিহঁতৰ লগত যদি গাই থকা হয় ন, তেতিয়াহ'লে মানে স্কেলটো ভালকে মিলাব পৰা যায়। সহজতে মিলাব পৰা যায়।
সেইটোৱে সেইটোৱে। আৰু সিহঁতে ভালো গাই দিয়া এনেকে ভগৱানৰ বস্তুটো।
অ ককা আৰু বুঢ়া মানুহ বিলাক, এতিয়া সিহঁতৰ প্ৰতি মানে ভাগৱতৰ প্ৰতি বেছি ইণ্টাৰেষ্ট ন সিহঁতৰ, চ সেইকাৰণে সিহঁতৰ ভালো হয় আৰু মাত বিলাক মানে, একদম স্পষ্ট মানে শুনি পোৱা যায় আৰু।
সেইটো আৰু আজিৰ দিনত দেখোন চাইছো মানে ভাগৱ- পাত এইবিলাক মানে ইমান বহুত কম হৈছে। এইটো যদি আমি অসমীয়া মানুহ ন এইটো মানে মাজে মাজে সুধি থাকিব লাগে। যাহে কি মানে আমাৰ অসমৰ কালচাৰটো মানে বনি থাকক ন। এনেকে মানুহে পাহৰি নাযাওক, আমাৰ এইবিলাক কৰি থাকিব লাগে ন মাজে মাজে এইবিলাক বস্তু।
সেইটো সেইটোৱে মানে ধৰ্ম নামত সং- জ ধৰি ৰাখিলেই হ'ল আৰু সেইটো ভাবো।
এইেটোয়ে সংস্কৃতিত ধৰি ৰাখে।
উম এতিয়া আজিকালি ভকতৰ, আৰু সীমা কমি গৈছে। ভকত বিলাক আজিকালি পাবলৈ টান আৰু এসময়ত হবগৈ কিনি কিনি মাতিব লাগে। ইমান টকা দিম, অ অকচৰ নিচিনাক আনিব লাগিব চাবচোন আপুনি।
আৰু আমি ভাবিছো ন এনেকে মানে ভগৱানৰ বস্তু বিলাক যোনবিলাক, ন ন সেইটোত আমি পইচা নল মানে, যোনখিনি মানে পইচাটো এইটো দিব লাগে বাৰু সেইটো। নিয়ম হয়। কিন্তু আমি বেছিকৈ নাচাওঁ আৰু সিহতে যিমান দিব আমি মানে সন্তুষ্ট হ আৰু।
অ এতিয়া ধৰ্ম সেইটো ধৰ্ম অনুষ্ঠানত এতিয়া আমি জোৰ কৰিব নোৱাৰিম ন পতককৈ। অ এনেই বেলেগ ধৰক লাইভ প্ৰগ্ৰেমত ধৰক, ফাংচন হওক বা কালচাৰ কিবা হওক, সেইটো অলপমান কিবা কৰিব পৰা যায় কম্প্ৰমাইজ। কিন্তু ধৰ্ম ক্ষেত্ৰত বুলি ক'লে এতিয়া টটেলি দাবী ন এলা বুলিয়ে হ'ব আৰু।
সেইটো সেইটো বাকী, কম দিয়া আৰু মোৰ ব্ৰেণ্ডটোত আহিবলৈ সিহঁতৰ লগত কথা পাতি লওঁ ন সিহটোৰ লগত?
হয় নিশ্চয় নিশ্চয়। কথা পাতি মোক জনাব মই বাৰু আগ্ৰহী হয় এতিয়া। বাৰু আপোনালোকৰ এতিয়া, কি কয় ডিচিজনটো ল'ব, আপোনালোকে কথা পাতি তাৰপিছত মোক জনালেই হ'ল, ভালকে ন, ঠিক আছে দিয়ক অ, অ।
ধবাদ
উম।